ঔ।
হেল্ল'।
অ কি কৰিছা।
এ আছো ৰবা ভাত খাই কিনে অলপমান চাটৰ ওপৰত এনে খোজ কঢ়িব আহিছ। তো তুমি কি কৰিছা
ময়ো একেই ভাত খাই পিনে বহি আছো বাহিৰত অলপ।
অ কি দিছিলে আজি ভাতৰ লগত।
আজি ভাতৰ লগত কিবা দালি আৰু চিকেন আছিলে আজি আমাৰ।
অ' আজি চিকেন দিছে নেকি।
অ আমাক চিকেন মানে দুদিন দিয়ে সপ্তাহত। উম তোমালোকৰ কিমান দিন দিয়ে। হেল্ল'। হেল্ল'। হেল্ল' শুনিছা।
অ' শুনিআছো মই।
অ একদম অকমান কি আহিছে মাততো তোমাৰ।
অ এই ।
অ' অ' তাকে।
অ এই নেটৱৰ্কটো প্ৰব্লেম থাকেই, আৰু জিঅ' তো ইমান ডিষ্টাৰ্ব দি থাকে।
উম মইতো সেইটো কাৰণে জিঅ' চিম চেঞ্জ কৰি দিছো।
অ কি কি চিম ইউজ কৰা এতিয়া।
হা।
এতিয়া কি চিম ইউজ কৰা।
মই এতিয়া এৰটেল ইউজ কৰি আছো।
অ' এয়াৰটেল ভালেই ন নেটৱৰ্ক।
উম এয়ৰটেল ভাল নেৰ্টৱক ধুনীয়া পায়।
উম উম তাকে।
মোৰ আগতে জিঅ' আছিল তাৰ পিছত মানে নেটৰ্ক কিছু বহুত দূৰ তাকে চেঞ্জ কৰি দিলো।
উম আৰু ৰিচাৰ্চৰো ইমান দাম ন আজিকালি।
উম ৰিচাৰ্ছতো দাম থাকিবই আৰু সেইটো জিঅ‌ এয়াটেল বিলাকৰ হেল্ল হেল্ল
হেল্ল
অ হেল্ল
অ এই শুনি শুনাই পোৱা নাই মানে তোমাৰ ভইছে অহা নাই।
অ' নেটৱৰ্ক ইছু হৈ আছে আজি।
অ' এতিয়া শুনা পাইছো কোৱা। ক্লাছ গৈ আছা ন গৈছো সুধিছিলো
অ অ গৈছিলো আজি ইমান কোঁৱলী মাৰে হয়েই মাথা বিষোৱা দৰপ খাইছো
এ তাকে গৰমৰ কাৰণেই একদম অশান্তি।
উম উম তাকেতো। উম উম
এ এইটো বিষয়ে যে একো বুজিয়ে পোৱা নাই
উম উম
থাকি আহিলো এক সপ্তাহ
অ' সেইটোয়েইতো। স উম আৰু বন্ধ কেতিয়া দিব তোমালোকক
আমাৰ এইটো মাহত
অ অ কিমান কিমান দিন বন দিয়ে এনেই তোমালোকক।
ইমান বেছি দিন নিদিয়ে এই সাতদিন মান দিব আৰু কিবা।
অ বেছি দিন নিদিয়ে দেখোন।
উম বেছি দিন নিদিয়ে
উম উম উম
হয় এইটো জুলাই মাহত বোলে বৰষুণ দিব ঘৰৰ কামতহে লাগে
অ অ
হয়
অ অ
আৰু কোৱা
হুম হুম
ভালেই আৰু ফুৰিব যাব পাৰিম ফেমেলি লগত
অ অ উম
যিমানে মানে সংগ বিলাক বেছি হৈ আহিছে
অ অ তাকেতো।
তোমাল লগত দিয়া নাই এইফালে
আমাৰো হা কি কৈছা
চামাৰ ভেকচনত একো লিখিব দিয়া নাই?
অ', দিছে, দিছে এই সোপা আৰু কিবা ড্ৰাগবুক কিবা কিনি
আৰু কি আছে।
তাকেতো। ইমান দিনৰ মূৰত ঘৰ যাওঁ ন ঘৰত গৈ আকৌ এইবিলাক কৰিবলৈ মন নাযায় নহয়।
মনটো নাযায় এতিয়া।
তাকেইেতো অ'।
বাবি চাব
উম।
কৰিবতো লাগিবই মন নগ'লো।
উম
আকৌ নোবা মাস্ক নিদিব ইউৰে।
অ', ইণ্টাৰনেল মাৰ্ক্স নিদেই বোলে সেইটোত আৰু মানে ক সেইটো ই ত কৈ দিয়ে আৰু আ কাম নকৰ বি ইাৰনেট মাৰ্ক্স সনে
উম আৰু নিদো ক'লে সঁচাকে নিদিয়েও ইহঁতে।
অ', নিদিয়ে আমাৰ মানে টিচাৰ এটা আছে আৰু মানে সেই আমাল লগত দুচমনী আছে নাজাব মানে আমাক ইটাৰনেল মাৰ্ক্স দিব নিবিচাৰে। মানে যোনকেইটাক দিয়ে যোনকেইটাক মানে ভাল নাপায়
অ', অ', অ', সেইটো সেইটোতো থাকিবই সিহঁতৰ।
উম।
চবতে থাকেই আৰু সেইটো
সেনকোৱা আৰু
উম। হা বৰষুণ চৰষুণো নাহে কিবা গুৱাহাটীত।
উম গুৱাহাটীট ত পলিউশ্যন পাবা গুৱাহাটীত একদম
তাকেইেতো গুৱাহাটীত ইমান পলিউশ্যন।
চানডে্ উনকো পৰি প
চানডে্ চাওঁচোন যোৱাৰ প্লেন বনাইছোঁ লগৰখিনিয়ে কোনোবা ফালে পাৰ্ক ফালে যাওঁ নেকি।
উ
কিন্তু গৰমটোৰ কাৰণে ওলাব মন নাযায় অ'।
সেইটো মোৰ হয়ে গৰৰ খ
উম তাকে মেনেই গৰমটোৱে।
অ', ত জোনৰ‌ যদি জোনৰ অকনমান অকমান
উম। হা হা।
মানে ওলাই পেলাই ক'বা ময়ো গুছি যাম তোমালোকৰ লগতে আৰু
অ', অ', দিয়া যদি যাও চান দে তোমাক মই ফোন কৰি দিম।
উম, উম।
যাম তেতিয়া একেলগে।
প্লেনিং আছে নেকি?
প্লেনিং বাৰু আমাৰ একচুৱেলি এইটো চানডে সেইটো চানডে যোৱাৰ হে কথা আছে ফেঞ্চিৰ ফালে।
উ। সেইতিছে ঘ এতিয়াই তাইক নাজানিলোঁ ন লগো পোৱা নাযাব।
অ তাকেই ওলাবা তুমিও।
অ গলে কবা নহ'লে মইয়ো যাম।
অ অ মই ক'ম বাৰু তোমাক ফোন কৰিম যোৱাৰ আগে আগে। তুমি টাইমটো মিলাবা।
চানডেতটো একো ক্লাছ ডিউটি একোটো নাথাকে ন তোমালোকৰ।
অ অ
মেছেজ ট্ৰিপ দিয়ে
উম উম।
চানদে সিহঁত ডিউটি কৰিব হৈছে মোৰ বাৰু ডিউটি জাবা নাই?
অ অ উম।
তোমাৰ মেকআপ ডিউটি লাগিছিল নেকি?
নাই নাই এইবাৰ লগা নাই মোৰ মেকআপ ডউট মোৰ ফাৰ্ষ্ট ইয়েৰতহে লাগিছিলে কমিউনিটিৰ মেকআপ ডিউটি।
উম এইবাৰ লাগা নাই মোৰ। মেকআপ ডিউটি মেকআপ ডিউটি দিলে বেয়া নিজৰ পইচা খৰচ কৰি পিনে যাব লাগে।
উম
উম তাকে ভাল নালাগে মেকআপ ডিউটি মোৰ কিবা আৰু গোটেইখিনি লগৰ নহলে মানে যাবও মন নাযায়। উম তাকেতো।
আমাৰ আমাৰ লগৰ এজনকো
অ
অছ
ইয়েহে ইমান দিন
অ এইবাৰ যে মানে সি প্ৰেমৰ
ইছ ৰাম তাকেতো ইমান দিন কষ্ট হয় নিজৰ নিজৰ ভাড়া দি পেজত ত্ৰিশ টকা ত্ৰিশ টকা লয় কিমান চাচোন আহোতে যাওঁতে ত্ৰিশ টকা ত্ৰিশ টকা ষাঠি টকা এদিনত।
উম।
উম তাকেতো ই কাৰেণ্ট গ'ল নেকি এ আমাৰ ফালে কাৰেণ্ট গ'ল।
অ আমাৰ এফালে নাই। উ
কাৰেণ্টটো দিষ্টাৰ্ব থাকেও।
উম হয় হয়।
এনেই গৰম তাতে কাৰেণ্ট চাৰেণ্ট নাথাকে।
তোমালোকৰ?
উম, কি কৈছা?
ইনভাৰ্টাৰ নাই নেকি তোমালোকৰ?
এ, ইনভাৰ্টাৰ চিনভেটাৰ নাই আমাৰ হোষ্টেলত। তোমালোকৰ আছে নেকি?
অ' আমাৰ আছে আকৌ, আমাৰ কলেজখন ডাঙৰ যে সেইটো কাৰণে আছে।
অ', অ' তাকে, তোমালোকৰ ষ্টুডেন্ট বহুত নহয়। কাৰণে উম, আমাৰ নায়ে ইমানখিনি ফেচিলিটি।
তোমালোকৰ কলেজত অকল জেনেৰেল নেকি, বেলেগ নাই?
অ', অ' অকল যিয়েনেমে আমাৰ, এ নেম। আছে কিন্তু এনে মানে তেনেকে বেলেগ টে ক্লাছ নহয়। এন এম মানে যোনখিনি পাছ আউট এন এম সিহঁতে জি এন এম পঢ়া সেইটোহে অকল। পঢ়িব পাৰে।
আমাৰ মানে চব আছে।
অ' সেইটো কাৰণে ভালেই। তুমি তুমি জি এন এম নে বি এছ চি কৰি আছা?
অ', অ' ভালেই তেনে।
নেক্সট ইয়েৰ কমপ্লিট হ'ব বাৰু।
অ' কমপ্লিটে হ'ব আৰু ন'?
উম, উম, উ।
উম, তাৰপিছত ক'ত কৰিম বুলি ভাবিছা?
অ' আগতে কোম্প্লিট হওঁক বাৰু, এতিয়াই ভবা নাই, কৰিম চাগে আমাৰ তাতে আছে ন' হস্পিতাল। তাতে ইন্টাৰ্ণশ্বিপটো কৰিলও আগতে তাৰপিছত আৰু দেখা যায় কি হয়।
উম, উম, তাকে। ইণ্টাৰ্ণশ্বিপটোতো কৰিব লাগিব ন' নকৰিলে নহয় নেকি?
নাই নাই নহয় মানে আমি কৰিবই লাগে এইটো।
কৰি ল'লে নিজৰ কাৰণে ভাল আৰু ন' এক্স প্ৰিন্সৰ কাৰণে।
উম, উম। অ' দিয়া নহ'লে মোক ঘৰৰ পৰা কল কৰি আছে ৰ'বা।
অ', অ' দিয়া দিয়া।
উ